নমস্কাৰ অ',। অ', মোৰ মাতটো শুনিছনে ভাল কৰি?
হয়', হয়', হয়', শুনিছো শুনা পাই আছো মই। কওকচোন বাৰু আমি এতিয়া আ', কিহৰ বিষয়ে মানে আলোচনা কৰিব পাৰে।
অম'। আপুনিয়ে কৈ দিয়ক নহ'লি।
আমি আমাৰ এ' এইটো কি কয়? যে আমাৰ যি বিহু আছে ন'। বিহুৰ বিষয়ে পাতিব পাৰিম নেকি?
অ', উৎসৱৰ বিষয়ে।
হয়', উৎসৱৰ বিষয়, অকল বিহু নহয় যেনেবা আমাৰ আমি মানে আ', কি কি উৎসৱ উদযাপন কৰা হয়?
হয়, হয়।
এইটো মানে আমাৰ অসমত, মানে অসমত, অসমত যোনে যোনে বসবাস কৰে। টো মানে অসমত বহুত কেইটা জনগোষ্ঠী আছে ন'।
হয়।
অ' কি কি মানে অ' উৎসৱ বিলাকক উদযাপন কৰে সেইটোৰ বিষয়ে অলপ আলোচনা কৰিব পাৰিম।
হয় মানে অ'।
অসমত মানে অ' অ' অসমত কলে যদি অস অ' বিহুৱে মেইন ন', বিহুৱে মানে মেইন আমাৰ উৎসৱ।
হয়।
অ'। আপুনি কওঁকচোন বাৰু বিহুৰ বিষয়ে অকনমান।
অ' বিহুৰ বিষয়ে মানে বিহু অ অ' তিনিটা ধৰণৰ আছে ন' এইটো উম'। যেনে অ' বহাগ বিহু, ভোগালী বিহু।
হয়।
হয় আৰু অ' তেনেকুৱাই আৰু, হয় কাতি বিহু। হয় তেনেকুৱাই অ' মানে বহাগ বিহু হলেওঁ অ' কিছুমানে মানে নিজৰ কালচাৰৰ হিচাপে কিছুমানে অল অকমান বেলেগ কৰি পালন কৰা হয়।
হয়, বেলেগ বেলেগতো এই ভা মানে পালন কৰাৰ চিষ্টেমটো অলপ বেলেগ বেলেগ, বিশ্বাস কৰি কৰে আৰু।
হয়।
হয়।
অ' পাছত তেনেকৈ আৰু অ, অ'। মানে যিখিনি জানো বিহুত, অ' কিছুমানে অ' পূজা কৰে পূজা কৰাৰ পাছত অ' ঘৰে ঘৰে অ' নাচিবলৈ ওলাই যায়।
হয়' অ' বহাগ বিহু মানে ইয়াৰ এটা নামটো হল ৰঙালী বিহু না? ৰঙালী বিহুৰ মানে আ ৰঙৰ বিহু হিচাপে আৰু ইয়াতে মানে আ ধেমালি কৰা বা না নাচ গান, পেপা সেইবোৰ মানে আ সেইবোৰ কৰি মানে এইটো অ' উদযাপন কৰা হয়। উৎসৱ উৎসৱটো অ' হেইটোৱে আৰু। অ' অ' মানে আমি কব বিচাৰো যো অ' কব বিচাৰি বিচাৰো যে অকণমান মানে ধেমালি বা ফুৰ্তি কৰি সিটো পাৰ নকৰে আমাৰ কিছুমান মানে নিয়ম দি আছে।
হয়।
যা আৰু মানে আমি আৰু বিহুত বহাগ বিহু বা ৰঙালী বিহুতো আমি কিবা বা দিনৰ কৰে যাক - মানে আমি আঁহ' এটা ভাগ কৰি লৈছে ন। এ মানুুৰ বিহু, গৰুৰ বিহু আঁহ', - তাৰ-তাৰপিছত আঁহ', তাঁতশালৰ - বিহু চে-চেঙা বিহু তেনেকুৱা আমি পাই যাওঁ ইত্যাদি-ইত্যাদি। পাই যাওঁ, যে অ', গৰু বিহুৰ দিনা গৰুক আমি - পূজা কৰে বা পালন কৰা হয় সেৱা কৰে। কাৰণ আমি - অসমৰ থকা বেছিভাগ মানুহে - আঁহ', গৰুক মানে লক্ষী বুলি ভাবি লয়, যাৰ বাবে আমি- বহাগ বিহুৰ দিনা সেৱা কৰা হয়। বহাগ বিহুত মানে ৰঙালী বিহুত যেতিয়া মানে - কি কয় সেইটো আঁহ', সত - চত মাহৰ, সত মাহৰ যেতিয়া লাষ্ট - লাষ্ট মানে শেষ দিনা আমি গুৰু বিহু বুলি পালন কৰা হয়। য'ত মানে আমি গৰুতো পূজা কৰে, পালন কৰে গা ধু - ৱাই দিয়ে।
হয়।
এ' লাও, বেঙেনা সেইবোৰক মানে মালা পিন্ধাই দিয়ে- ন। অ', তাৰপিছত'হে আমি মানুহ বিহুৰ আঁহ', - খেল-ধেমালি, নাচ, গান, পাৰ সেইবিলাক মানে - আ' লৈ আহো আৰু।
হয়।
আমি প্ৰথমতে আমি মানে গৰুকহে পূজা কৰা হয়। তেনেকুৱা। ঠিক তেনেদৰে মানে গুচি যায় আৰু, পাৰ হৈ যায় যে - আৰু যেতিয়া মানে মানুহ বিহু হয়- বহাগ মাহৰ এক তাৰিখ দিনা।
হয়।
যে আৰু আমি সেইটোও ক'ব বিচাৰো যে এইটো বহাগ মাহৰ হোৱাৰ কাৰণে এইটো বহাগ বিহু - বুলি কোৱা হয়। ন' ৰ-ৰঙালী বিহুতটোক হয়। যেতিয়া আমি মানে বহাগ - মাহৰ এক তাৰিখ আহে বা হয় তেতিয়া মানে আমি ৰাতিপুৱাতে উঠো চবেই। আৰু গাঁও অঞ্চলতো সেই- টো বহুত পালন কৰা হয় সেইকাৰণে গাঁও অঞ্চলৰ মানুহবোৰ - মানে সোনকালে ৰাতিপুৱাতে উঠি আঁহ', - চব যি ঘৰৰ - কামবোৰ থাকে সেইবোৰ-সেইবোৰক মানে কৰি মানে ঘৰৰ ডাঙৰ - যেনে- মা, দেউতা, আইতা, ককা সেইবোৰক মানে - আঁহ' সেৱা কৰে, সেৱা কৰি - সিহঁতৰ পৰা মানে আশীৰ্বাদ লয় আৰু সিহঁতেও মৰম জনাই- ঠিক তেনেদৰে যায়। আৰু তাৰ পিছতো - যে ঘৰৰ ওচৰে-পাজৰে - অ' অলপ ডাঙৰ-দীঘল বা মানুহ থাকে বা বয়সত ডাঙৰ - তেনেকে আঁহ', কি কয় মামা-মামি হোৱা জেঠা-জেঠী - হোৱা সেইবিলাক সেইবোৰৰ তা'তেও মানে আশীৰ্বাদ লয় আৰু যোনে সৰু-সৰু ঘৰত থাকে।
হয়।
তেনেকুৱাই, অ তেনেকে পালন কৰা হয়। আহ আৰু দেখা পাওঁ যে আজিকালি ন এইটো এইটো আজিৰ দিনত আমি বহাগ বিহুক মানে এই ঘৰে-ঘৰে নাচ-গান মানে কৰি তাৰ কৰাৰ পিছত এইটো যুগত যে পেডেল বন অ পেন্ডেল বনাই আ ফাংচন কৰা বা ষ্টেজ প্ৰগ্ৰাম কৰা সেইটো আমি দেখা পাইছো। সেইটো কিন্তু আগৰ দিনত আহ বিছ বছৰ বা অ, ত্ৰিশ-বিছ, ত্ৰিশ, চল্লিশ বছৰৰ আগত সেইবোৰ মানে নাছিলে।
হয়।
মানে আমি আইতা, ককা সিহঁতৰ মুখৰে পৰা এইটো গম পাও আৰু।
হয়।
তেনেকে নাছিলে বুলি, হয়।
হয়। অ এইবোৰ মানে অ নিজৰ
সময়বোৰৰ লগত অ অ সময় লগত মানে সলনি হৈ গিছে এতিয়া অ অলপ ডেভলবো হৈছে চব উন্নতি হৈছে যেতিয়া অলপতো মানে সলনি হৈ আহিবই, হয় ন?
হয় হয়।
হয়।
মানে অ তেনেকুৱা এটা অ হলে মানে অ নিজৰ এটা নিজৰ সংস্কৃতিটো দখুৱা হয় বহুত মানুহ হতক ত তেনেকুৱা চিনাকিও হৈ যাই, ত' সেইবোৰৰ কাৰণেও এইটো ডেভলপমেন্টটো ভাল হয় আৰু।
অ আৰু হ'বও লাগে।
হয়।
অ।
তেনেকে হ'ব লাগে আৰু হোৱাটোহে ভাল।
হয়।
এনে আপোনাৰ এৰিয়াত এনেকে বিহু ফাংচন কৰি, ষ্টেজ প্ৰগ্ৰাম কৰি কেনেকে মানে পাৰ হৈ যায় সেইটো অলপ অকনমান কৈ দিয়কচোন।
অউম আমাৰ এইখিনি মানে অ আমাৰ এইখিনি এৰিয়াত নাই। আমাৰ গাওঁখিনি এৰিয়াত নাই মানে অ ত' মই এইটো বেছি নেজানো। অ চাবও যোৱা নাই আৰু এইবাৰো তেনেকুৱা বিহু হোৱাতো। ত' অ যিখিনি জানো মানে শুনা পাইছো আৰু এইখিনি। ওচৰৰ হোৱাতো অ নাচ-গান কৰি তাহতে তেনেকুৱাই অ পাৰ কৰে দিয়ে।
উম আৰু মানে গায়কবোৰ আহে। আৰু ডাঞ্চাৰ বা নাচনী সেইবোৰো আহে নাচ অ'মানে নাচে।
হয়।
হয়, আৰু বিহু, বিহু দ'ল আহে তেনেকুৱা পাৰ হয়। অ' আমাৰ এৰিয়াটো বা আমাৰ এলেখাটো তেনেকেই হয়। এটা ফাংচন মানে কৰিব বিচাৰিলে বা কৰিলে এট টো আমি ব'হাগ মাহত কে কৰে ব'হাগ মাহৰ যিকোনো এটা তাৰিখ মানে বনাই লৈ
হয়।
যাতে মানে গায়ক মাতে নাচনী সকলক মাতে অ' বিহু দলক মাতে তেনেকুৱা কৰে। বিহু দালক মা বিহু দলক মানে এটা, দুটা নামাতে বহুত বেছি মানে দূৰৰ, দূৰৰ পৰাও মানে মাতে আৰু। সিহতি মানে আহি আহ, আৰু এনেও বিহু নাচাটো বহুত অলপ দীঘল হয় অলপ দীঘলীয়া। হয় ন' অ। ঠিক তেনেকে মানে বহুত মাছ ৰাতিলৈকে হয় আমাৰ ফাংচন টো।
হয়।
কাৰণ বিহু এটা বিহু দল নাছিলে না অ' ক'মেও মানে অ' বিছ মিনিটমান হৈ যায় তেনেহ'লে তিক তেনেহ'লে যে বিছটা বা ত্ৰিৰিছটা মান বিহু দল আহিলে বহুত মানে মাছ ৰাতিলৈকে ফাংচনটো হৈ যায় আৰু আমাৰ এইফালে।
হয়।
অ' তিক তেনেদৰে পালন কৰা হয়।
হয়।
আ, এইটো আজিৰ দিনত
অ'মানে আহ, দলীয় নৃত্যবোৰ অ' অকমান সময় লয় ন'
হয়, হয়, লয় আৰু ৰেডি কৰা অ' অকনমান আৰু মানে আ বিহু দলৰটো যে নিজে গাবু নিজে গাব লাগিব আৰু নিজে মানে নাচন বা নাচিবা লাগিব তেনেকে বহুত ইনাৰ্জি লাগে বিহু নাচিলে আৰু না বিহু নাচাতো আমি অ'অলপ পাও বে বিহুটো অকনমান বেলেগ-বেলেগ নামৰ পাওঁ যে জেং বিহু
সেইবিলাক মানে নাচে আৰু তেনেকুৱা।
হয়।
ঠিক তেনেদৰে যায় আমাৰ।
হয়।
হয়।
তেনেহ'লে আমি আমাৰ আলোচনাটো এই মূহৰৰ্ততে আমি সমাপ্ত কৰি লওঁ?
অ'হ'ব অ'ধন্যবাদ।